হেল্লৌ'
হেল্লৌ'
অঁ'। অঁ শুনিছা নাই, অঁ শুনিছা নাই বোলো? হেল্লৌ'
অঁ কি কৰিছা কি কৰিছা? শুনি আছোঁ। অঁ অঁ ভাত পানী খালা?
খালো খালো খালো। তুমি খালা? বাকী মাহেঁতৰ ভাল। এ মনততো সদায় পৰে, ফোন কৰিবলৈ সময় নাপাওঁ খালি।
ইমান দিনৰ মূৰত কি মনত পৰিলে?
সদায়টো মনত পৰে বোলো সদায় ফোন কৰিবলে মনত পৰে, বিজি থাকো ন। এ এইবোৰ আও কি কাম জানাই দেখোন তুমি আও। ছুটিয়ে নাপাওঁ দেখোন ক্লাছে কৰিবানে, হেৰিয়ে কৰিবানে চব কৰিবলগীয়া হয় ন।
উম!
হা!
পঢ়ি আছা নে?
অঁ! অঁ! পঢ়ি আছোঁ অ। হেল্ল'! হেল্ল'! আকৌ নেটৱৰ্ক নাই চোৱা। হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!